নমস্কাৰ।
হয়, মই আপোনাৰ পৰা অকমান সময় বিচাৰি কল কৰিছিলো। সময় পামনে আপোনাৰ পৰা?
অ, হয়, হয়।
হয়, হয়, অ অ মানে আপোনাৰ পৰা জানিব বিচাৰিছিলো যে আপুনি এনেই ধৰক। কেনেকোৱা ধৰণৰ খাদ্য খাই ভাল পায় বাৰু আপুনি অলপ জানিব পাৰিমনে আপোনাৰ পৰা।
অ, হ'ব। আমিতো গাঁৱত থাকো, এ গাঁৱত থাক কি মানে ঘৰত বনোৱা যি শাকবিলাক পা পোৱা যায় ন সেইবিলাকটোৱে খাওঁ আৰু, আৰু ভালো ভালো লাগে আমাৰ দেহাৰ কাৰণেও ভাল হয়। সেইবিলাকতো আৰু তো আ। মচ কি কয় সেইটো মছলি মছলি খাই ভাল পাওঁ আৰু বেছিকৈ হয়, অ মাছ খাই বেছি ভা ভাল পাওঁ আৰু বাকী ত খাওঁ সেইবিলাকো গাহৰি মাংস বা আমাৰ কি কয় সেটো উম, আহ, আহ, আহ লক- কেল মুৰ্গী সেইবিলাকতো খাওঁ।
হয় যিহেতু গাঁৱত থাকে সেইটোতো সচৰাচৰ পায়ে থাকে আৰু। লোকেল মুগিটো হয়, হয়, এতিয়া টো মই লোকেল মুগিটো বনুৱাত অকণমান হেলাহ কৰো মানে এলাহ কৰো আৰু কাৰণ কিয় কাৰণে লোকেল মুৰ্গী বনাওঁতে যিহেতু অলপ সময়ৰ প্ৰয়োজন হয় বেছিকে য- গাহৰিটো বনাই বেছি ভাল পাওঁ মানে আৰু আমাৰ ঘৰতটো মানে সচৰাচৰ গাহৰি চলে। কাৰণ বেলেগৰ ঘৰত চলক নচলক কিন্তু আমাৰ মানে যিখিনি মানে জনজাতীয় মানুহ আছে সেইবিলাকৰ ঘৰতো প্ৰায় থাকে এইটো।
থাকে।
সৰুতে থাকোতে মানে দেউতাই ৰবিবাৰে ৰবিবাৰে এনেকে আনিছিলে। মানে আমাৰ এইবিলাকত মই আমাৰ বুলি নহয়, আমাৰ গাঁৱৰ কিছুমান মানুহৰ ঘৰতো ৰবিবাৰে ৰবিবাৰে আনিছিল আগতে, আজিকালি ত‌ সদায়ে চলে গাহৰিটো এনেকুৱা ধৰণ হৈছে। হয়। চ
খাই ভাল পাওঁ আৰু আমি আমাৰ যদি কিবা ফেষ্টিভেল আহে, আমাৰ কিছ যদি কিবা প্ৰগ্ৰাম বিলাক হয় ঘৰ বিলাকত গাহৰিতো চলে আৰু সেইটো, মানে এইটো লাগিবয়ে আৰু আমাৰ বিয়াতেতো থাকেই গাহৰি মাংস।
হয় আমাৰ বিয়া সকামে এইবিলাকতো লাগিবই গাহৰিটো গাহৰিয়ে মেইন। আজিকালি এনেকুৱা ধৰণৰ হৈ গৈছে আপোনাৰ হয়, আজিকালি এনেকুৱা ধৰণৰ হৈ গৈছ- ছে সমাজত মানে মানুহ ঘৰৰ মানে পইচা পাতিৰ পৰা কিমান সামৰ্থ সেইটো নাচাই। মানুহ ঘৰৰ পৰা মানে গাহৰিতটো মানে ৰাখেই আমাৰ মানুহ বিলাকৰ জনজাত- ত মানুহবিলাকৰ প্ৰায় দেখিছো মানে এনেকে গাহৰিতটো থাকে। মাছ মাংসটো থাকেই এনেকে আৰু মাছ, মাংস মানে গাহৰিতটো থাকেই আৰু গাহৰি এটা কিবাকে আয়োজন কৰিলে মানে বিয়াখন চলি যাব আৰু এনেকুৱা ধৰণৰ হৈছে মানে এতিয়া।
আৰু মানুহবিলাকতো সেইটোৱে বিচাৰে আৰু ভাল খানা পালে ভাল আৰু বিয়াত আহি যদি ভাল খানা পাইছে তেতিয়া হ'লে
খানা নহয় তেতিয়া হ'লে মানুহবিলাকে নাযায়। আজিকালি মানে খাদ্যতৰ ওপৰতনিৰ্ভৰ কৰিহে মানুহ বিলাকে যায় সেনেকোৱা খণ্ডৰ হৈছে আৰু বিয়া সকাম এই বিলাকত হয়। সেইটো আমাৰ মানে অলপমান এইটোৰ প্ৰতি হেৰি হৈছে। ক'বলৈ গ'লে হেৰি মানে মই আপোনাক একজেক্টলি ৱৰ্ডটো ক'ব পৰা নাই, মানে তাৰ সমাজখন কোন দিশে গৈছে মানে সেইটো মানে আমি নিশ্চয়কৈ মানে অলপ চিন্তিত আৰু মানে এইটো এইটো ক্ষেত্ৰত কাৰণ যদি আপোনাৰ এজন দৰিদ্ৰ শ্ৰেণীৰ বসবাস কৰা মানুহৰ যদি আপোনাৰ এনেকে খৰচ কৰিব পৰা হৈছে ডেট মিনচ আমাৰ মানে দৰিদ্ৰতাৰ সীমাৰ পৰা আমি অলপ উদ্ধত আছো বুলি ক'ব পাৰি, আৰু মানে এনেকে হলে।
হয় এটো সঁচা কথা।
হয় আৰু কচুটো খাই কিন্তু খুব ভাল পাওঁ মই। কচুটো যদি হয় মই মায়ে কচু প্ৰায়ে বনাব দিওঁ হয়। কচু আৰু আমাৰ আমাৰ আমাৰ বড়োসকলৰ যিটো নাফাম আছে। সেইটো খুব খাওঁ মানে এনেকৈ ত' মইতো মানে আজি ৰাতিপুৱা নাফাম খালোঁ যোৱাকালিও ৰাতি নাফাম খালোঁ। তাৰপাছত আৰু ৰাতি নাপাম আৰু লগতে শুকান গাহৰি এনেকে খালোঁ মানে। খুব ভাল লাগে এনেকে মানে মোৰ লগৰ এজনৰ মানে হেৰি আনিছিলে।
শুকান গাহৰিটো খাব বহুত ভাল লাগে মোৰো।
হয়। আৰু আপুনি এনে কোনটো ডিছ মানে আপোনাৰ মানে ফেভাৰত আপুনি বেছি ভালকে বনাইছে মানে গাহৰি কেনেকে কি ধৰণৰ আপুনি বেছি বনাই ভাল পায় মানে। কেনেকে বনাই বনাইছিলে মানে।
গাহৰিতটো এনে ফ্ৰাই কৰি খাব ভাল পাওঁ আৰু আৰু জুইয়ত দিয়ে ন সেটো অ সেটো। খাবলৈ ভাল পাওঁ আৰু বাকীতো আমাৰ।
খুৰী এনেকে ধৰক আপোনাৰ ষ্টাইলত ইউনিক ষ্টাইল এটা আপুনি বনাই পেলাই যিটো বনাইছিলে সেইটো আপুনি ষ্টাইলটো কওঁকচোন গাহৰিৰ। এতিয়া ময়ো ট্ৰাই কৰিব পাৰিম। চানডে যিহেতু আহি আছে ৰবিবাৰ ৰবিবাৰে ট্ৰাই কৰিব পৰা যাব আৰু
সেইটো আৰু মই কি ক'ম এই লাই শাকেদি বনোৱাটো। মোৰ ভাল লাগে আৰু লাই শাকেদি গাহৰিটো বনালে অ বেলেগ টেষ্ট আহে আৰু বেলেগ টেষ্ট আহে সেইটো আপুনি এই খায় না নাখায় তো মই গম নাপাওঁ কিন্তু বহুতে খাওঁ ন। অ লাইদি খাইছে ন লাই শাকতো দি অ
প্ৰায় চলি থাকে লাই মেচকাটেঙা যিটো আছে সেইটোও প্ৰায় চলে।
টেঙাৰ লগত খাবলৈ বহুত ভাল লাগে দেই।
হয় তাৰপিছত আপোনাৰ ডাঠা শাক যে আছে ডাঠা শাকৰ লগত খাই ভাল লাগে ডাঠাৰ।
অ বাহ ৰে বাহ মনত পৰিলে কালি খাম মই।
কালি খাব নেকি ঘৰতে আছে মানে সেইকাৰণে খাব পাৰিব আৰু আপুনি। উম তাৰপিছত, আপোনাৰ সেই কচুৰ লগতো খাই ভাল লাগে।
অ কচুৰ লগতো ভাল হয়।
হয়। মই মানে কেনে এটা ডিছ বনাইছিলোঁ মই আপুনি এবাৰ বনাব ট্ৰাই কৰিবচোন, মানে একদম নৰ্মেল লাই পাতেৰে লাই পাতেৰে বনাওঁক, বা আপুনি হেৰিৰে বনাওঁক চ' মই এটা ডিছ বনাইছিলোঁ আপুনি সেইটো বনাব আপুনি। তেল নিদিয়াকে গাহৰি বনাইছে নে কেতিয়াবা? তেল তেল নিদিয়া কে গাহৰি বনাইছিলে।
অ মই কেতিয়া কেতিয়া বনাওঁ কিন্তু আমাৰ ঘৰত মায়ে তেলটো দিয়ে আৰু কিন্তু মই তেল নিদিয়াকে গাহৰিৰ তেলেদি বনাও আৰু কেতিয়াবা হ
তেল নিদিয়াকে ফ্ৰাই কৰি নে বইল কৰি বনাইছিলে্
শুনা নাই।
তেল নিদিয়াকে যে আপুনি পানীত বইল কৰি বনাইছিল নে ফ্ৰাই কৰিছিলে তেল নিদিয়াকে?
তেল নিদিয়াকে ফ্ৰাই কৰিছোঁ বইল খোৱা নাই মই। গাহৰিটো হয় ভাল নাপাওঁ চাগে মই খাই।
হয় অহ হয় মোক এটা ডিছ বনাই খুৱাইছিলে মানে বাইদেউ এজনীয়ে মই আপোনাক সেই ডিশটো কৈ আছোঁ। মানে কুকাৰত দেই আপোনাৰ কুকাৰত মানে দুটা নে তিনিটা হুইচেল মাৰিছিলে। মানে কেনেকে বনাইছিলোঁ আপোনাৰ লাই পাত দিছে পানী দিছে আলু দিছে গাহৰিটো দিছে। তাতেই মানে আপোনাৰ হেৰি দিছে আদা নহৰু আৰু হালধি আৰু প্ৰয়োজন অনুযায়ী মানে নিমখ খিনি দিছে মছলা বেলেগ একো দিয়া নাই। তাৰপিছত তিনিটা চিটি মাৰিছে। চিটি মাৰি পেলাই সেই মাংসখিনি আকৌ মানে চিটি চাকনিটো যোৱালৈকে আকৌ ৰখাইছে ৰখাই পেলাই মানে আৰু তাৰপিছত হেৰি কৰিছে আপোনাৰ সেইটো কি বুলি কয় আপোনাৰ ঢাকনিখন গুচাই আৰু কু কুকাৰটো মানে জুইয়ত দিছে জুইয়ত দি পেলাই মানে ল' ফ্লেমত দি পেলাই কমেও এঘণ্টা ৰাখিছে ৰাখি পেলাই মানে খুৱাইছে আৰু সেইটো ড্ৰাই কৰিছে মানে ড্ৰাই কৰা যেন হৈছে ড্ৰাই হোৱা নাই জোলে ৰাখিছে মানে জোল পানী বহুত দিছিলে পানীটো শুকাই দিছে এনেকুৱা টেষ্ট টি হৈছে ন সেই ডিচটো মানে খাই বিলাহীও দিছিলে বাৰু তাতে তাইৰ লগত বিলাহী আছিলে এটা এনেকে মানে সেই ডিচটো মানে খোৱাটো মানে ক'ব লাগিব আৰু জনাই বাইদেউ এজনী আছিলে মানে মোৰ মানে লগৰ এজনৰ হেৰি আছিলে আৰু সেনেকে এনেকুৱা লাগিছে ন খাই মানে বহুত মানে ভাল লাগিছে বেংগলী মানুহ আছিলে কিন্তু তেওঁ তেওঁৰ মানে হাজবেণ্ডজন মান নে মিচিং আছিলে সেনেকে বাইদেউ জনি বেংগলী হাজবেণ্ডজন মিচিং সেনেকে আৰু খাই ভাল লাগিছে আৰু তেওঁ সেই দৃষ্টোৰ কথা মানে মোৰ আজি হঠাৎ মনত পৰিলে আপোনাৰ মাংসৰ ওপৰত আলো চনা কৰাৰ কাৰণে আৰু মই যিমান মানে মানুহৰ লগত আলচনা কৰো প্ৰায় মই গাহৰিৰ কথাই আলোচনা কৰো কাৰণ গা গাহৰিতোৱে মই খাওঁ বেছিকে সেইকাৰণে আৰু মাছ চাছ যদিও খাওঁ ত মই কেতিয়াবা লগ পালেও এনেকে কি খুৱাবি বুলি পেলে যদি সুধে কি খাম বুলি পেলে যদি সুধে নহয় গাহৰিয়ে। খাম বুলি পেলা এনেই।
অ সেইটোৰ টেষ্টটো আৰু কি ক'ম আৰু ন। আপুনি যেনেকা ক'লে। না সেই ডিচটো বনাই বনাই চাম মই কে
হয় বনাই চাব মই আৰু এটা আপোনাৰ ডিছ আছিলে মই বইল হেৰি কৰি বনাইছিলোঁ সেইটো ডিচটো মই আপোনাক ক'ব পাৰিম বাৰু সেইটো এতিয়া নকওঁ মই আপোনাক ক'ম এদিন তাৰপিছত আপুনি এয়া হেৰি কি বুলি কয়? তেল নিদিয়াকে গাহৰি বনাওঁতে আপুনি পিয়াঁজটো ফ্ৰাই কৰি ল'বচোন তেল নিদিয়াকে আপুনি পিঁয়াজেৰে ফ্ৰাই কৰিবচোন মাংসটোত অ অঁশ কৰা নাই নেকি সেইটো আপুনি
নাই নহয় কেতিয়াও কৰোঁ কৰা নাই মই
আপুনি আপুনি কালি যদি গাহৰি বনায় ন আপুনি লাই পাতেৰে যদি বনায় আপুনি প্ৰথমতে আপুনি পিয়াজটো কাটি ল'ব কাটি লৈ পেলে একদম গুৰ গুৰিয়া কৰি আদা, নহৰুটো। দি থৈ দিব ছাইডত আপুনি একদম সৰু সৰুকৈ কাটিব পিঁয়াজটো। মানে আমি যেনেকে নৰ্মেল কাটো সেনেকে কাটো কাটি পেলে আপুনি একবাৰ মহাৰি দিব অলপ পিয়া টো বেছিকে লাগিব খালি আমাৰ যিটো তেল দিলে পিয়াঁজটো কমকে লাগে সেইটোত। তেলটো বেছি পিয়াঁজটো বেছিকে লাগিব পিয়াঁজটো বেছিকে দি। আপুনি কেৰাহী কেৰাহীখন গৰম হ হ'ব দিব তেনেকে। তেল দিয়ে তেল দিয়াৰ জেগাত আপুনি পিয়াঁজটো দিব পিয়াঁজটো দি পেলাই আপুনি সেইটো পি পিঁয়টো লৰাই থাকিব তাতে পিয়াঁজটোত আপুনি জলকীয়াও দিব পাৰে। তাত নিদিবও পাৰে সেনেকে লৰাই থাকিব আপোনাৰ পিয়াঁজটো ৰঙা হ'ব। এটা সময়ত, পিয়াঁজটো আপুনি মাজে মাজে সেই এনেকে হেৰি কৰি দিব, হেতা খনেৰে আপুনি এই হেঁচি হেঁচি দিব অ হেৰিটো ওলোৱাকে, তাৰপিছত আপোনাৰ পিঁয়াজখিনি যেতিয়া ৰঙা হ' ব কিন্তু পিয়াঁজ বেছি দিব লাগিব, কমকে নহয়।
অঁ।
ধৰ এক কেজি মাংস ধৰক আধা কেজিমান পিয়াঁজ লাগিবৈ, আধা কেজিতকে অলমান কম লাগিব। ত' সেনেকুৱা ধৰণৰ আৰু চ আপোনাৰ মানে সেনেকে বনাব। এটা চউত যেতিয়া আপোনাৰ পিয়াঁজটো ৰঙা হ'ব ৰঙা হোৱাৰ পিছত আপুনি হেৰি হ'ব। তেতিয়া মানে মাংসটো দিব মাংসটো ফ্ৰাই কৰিব সেনেকে।
অ
ফ্ৰাই কৰি পেলে বাকীখিনিটো একেই চেম প্ৰচছ চ' বনাই চাব এনেক। হে আপুনি খাই নিশ্চয় ভাল পাব এনেকে বনালে। মই মানে সেনেকে কে এদিন বনাইছিলোঁ। হয়' বনাবচোন এনেকে আপুনি ভাল পাব দিয়ক। মই বনাও মানে ডিচ বনালে মই সেনেকে প্ৰায় সেনেকে বনাওঁ আৰু। আৰু জুইত বনালে ভাল হয় এইটো দিছ। বেছিকে আপুনি যদি গেছত বনাই ন, গেছত বনোৱাতকৈ জুইয়ৰ মানে তেজ টো বেছি ভাল।
বনাই চাব বাৰু। এনেও মোৰ খোৱাতে ভাল ময়ো। মানে নতুন নতুন খাবলৈ বহুত মানে ভাল লাগে। মই নতুন নতুন ন ডিছ ট্ৰাই কৰিবলৈ, বহুত ইণ্টাৰেষ্টিং হ'য় মোৰ, এনেকাই আৰু।
এই মানে বেলেগ বেলেগকে এনেকে খাই ভাল লাগে আৰু বস্তু বিলাক। সদায় একেটা টষ্টুতে নহয় বেলেগ। হয় তেনেকে দালিতো সদায় খাই খাই আমাৰ আমনি লাগে। থিক তেনেধৰনয় এটা বস্তুকে সদায়াই খাই খাই আমনি লাগে দিয়কচোন, এনেকে এটা এটা আইটিমত। যুগে যুগে এইবিলাক বাৰে বাৰে এনেকে বনাই। সেইটোৱেই আৰু ত আজিৰ চেচত ত আমি ইমানতে সামৰনি মাৰো নেকি আমাৰ? চ' হয় তাৰমানে হৈছ, হয় আপোনাৰ লগতো কথা পাতি ভাল লাগিলে। হয় অশেষ ধন্যবাদ বাৰু। অ আপোনাৰ দিনটো শুভ হওক, শুভৰাত্ৰি।
নিশ্চয়।